হেল্ল'
শুনিছা নে।
শুনিছোঁ শুনিছোঁ কি কৰি আছা তুমি।
এ মই অলপ ঘৰতে আছোঁ বাৰু ইপিনে হিপিনে বহি আছো গৰম যি আছে। তাৰ কাৰণে তুমি কি কৰি আছা?
এ মইয়ো এনেই আছো ৰবা।
হয় নেকি।
এনেই আছো গৰমতনো হয় হয়।
অ বতৰ বতৰতো গৰম নেকি?
বতৰটো এতিয়া ভাল লাগি আছে চোন বতৰটো মেক কৰি আছে। বতৰটো মেক।
আমাৰ ফালেও সেনেকোৱাই আছে মেক কৰি আছে। বেছি গৰমো নাই, বেছি ঠাণ্ডাও নাই। অ তেনেকুৱাই হৈ আছে ন বতৰটো।
অ হয় হয় হয় বৰষুণ দিব কিজান একফালে মেঘ এক ফালে ক্লিয়াৰ।
উম!
হয়।
আজি অলপ আহ ভ্ৰমণটোৰ বিষয়ে কথা পাতো।
আহ কোৱাচোন তুমি।
তুমি ভ্ৰমণ কৰি ভাল পোৱা নে ট্ৰেভেলিং কৰাত ভ্ৰমণ কৰি ভাল পোৱা।
উম উম তে ট্ৰেভেলিং মই ৰিচেণ্টলি ইয়াত যাই আহিলো শ্বিলং যাই আহিলো ৰিচেণ্টল মানে হল একমাহ হল শ্বিলং যায় আহিছো।
হয় নেক শ্বিলং কোনটো কোনটো পইণ্টত গৈ আহিলা।
শ্বিলং প্ৰথম দিনা গলো প্ৰথম দিনা ৰাতি গৈছিলো তাৰপিছত শ্বিলঙৰ। পুলিচ বজাৰত থাকিলোঁ, পুলিচ বজাৰত অলপ শ্বপিং শ্বপিং, কৰি কেনে ম'ম' চম' খাই কেনে তাৰে পুলিচ বাজাৰৰ ম'ম'টো পুৰা ফেমাচ ন।
হয় হয় তুমি ঠিকে কলা তাৰে মম ব বহুত ফেমাচ।
হয়, তাতে ৰুম ৰুম ৰেণ্টত লৈ থাকিলোঁ, তাৰপিছত পিছ দিনা ৰাতিপুৱাই এক, একদম ৰাতিপুৱাই তোমাৰ ইয়া চাব গলো। প্ৰথম গলো চেভেন চিষ্টাৰ ফলচ চাব তাৰ পিছত গলো লাইটলুম হা
অ লাইট লুমো গৈছা তুমি। মই লাইট ৰুমত আগতে থাকি আহিছো। লাইট ৰুম থাকিলা নে তাতে।
নাই নাই ল লাইট লুম থকা নাই ৰবা।
পইচা বেছি লয় দে।
হয় হয় এইটো কিন্তু থকা নাই আমি ঘ দিনটো ঘূৰি আহি।
আ আমি ফেমিলি গৈছিলো ন আকৌ নাথাকিলেও অলপ প্ৰব্লেম হ'ব।
হয় ফেফ ফেম ফেমিলি গলে তোমাৰ বাজেট। ৰ ইমান ইচো নাথাকে যিহেতু তুমি খৰচ নকৰা।
সেইটোতো মানে। ফেমলি গলে উম বাজেট ইছু নাথাকে কিন্তু ফেমিলিৰ বাজেট নাথাকে। হেহ
ফে ফে ফেমলিৰ লগত তুমি হয় হয় ফেমেলিৰ লগত তুমি গ'লে বাজেটৰ ইছু নাথাকে কিন্তু তুমি যদি ফেমেলিৰ লগত যোৱা ফ্ৰিলি ঘূৰিব নোৱাৰা। এইটো মই পাইছো নিজে
সেইটোতো হয় বাৰু ফেমেলিৰ লগত গ'লে মানে আৰু লগ বন্ধুৰ লগত যোৱা। কথাটো অলপ বেলেগ আৰু লগ বন্ধুৰ লগত গ'লে মানে অলপ
এনে মই যেতিয়াও ট্ৰেভেলিং কৰো মই বেছি মানুহৰ লগত এ ট্ৰেভেলিং কৰি একদম গে তেদিং পাও মানে কম মানুহৰ লগত আ ট্ৰেভেলিং কৰা। কম মানুহৰ তোমাৰ ছয়জন বেছিটো বেছি তাত থেকি বেছি থাকিলে মই ভাল নাপাওঁ। মই কৈ দিও মই সুধো আগত ক'ত কত গলি কত কত যাবি কোন কোন যাবি বুলি সোধো তাৰপিছত বেছি কলে মানে এ মই নাযাওঁ কিবা কাম আছে বুলি কৈ দিও মই বেছি মানুহৰ লগত যাইকে ভাল নাপাও তুমি
মই একে একে এই এইবাৰ কেইজন গলো ছয় জন গ'লো মানে তিনিখন স্কুটি গৈছ ছিল
উম উম স্কুটিত গৈছিলা।
অ স্কুটি লৈ গৈছিলোঁ এণ্ট্ৰক লৈ গৈছিলোঁ তিনটা এণ্ট্ৰক
এন্ত্ৰক মই কি মান পাইক থাকি গৈছিলো।
মানে তোমাৰ প্ৰাইভেট গাড়ী লৈ গ'লে আজিকালি শ্বিলঙত। এন্ট্ৰী কৰিব নিদিয়ে ন মানে শ্বিলঙত এন্ট্ৰি কৰিব দিয়ে তাৰে পৰা এট্ৰৰৰ প্ৰাইভেট গাড়ী লৈ গ'লে। উ এহঁতৰ প্ৰাইভেট গাড়ীত ঘুৰিব লাগে।
তে তে মানে অলপ জন কৰিছিলো মাহতে এতিয়া বৰ্তমান ঠিক হৈছে এইটো। মানে এতিয়া বৰ্তমান কি হৈছে। মানে মাজতে তোমাৰ এনেকুৱা হৈছ। এতিয়া বৰ্তমান ঠিক হৈছে তোমাৰ এ কেইদিনমান আগত মই ফ্ৰেণ্ড হঁতৰ লগত গৈছিলো। মানে শ্বিলং পুৰা যোৱা নাই মানে অলপ বাহিৰে বাহিৰে ঘূমি ঘুৰি আহিলো আ। পুলিব এইটো আলু বদাম বুলি আছে নহয়।
খাচিয়া মানুহবোৰ বহুত ন তাতে কে কেতিয়া কাজিয়া লাগে তুমি ধৰিবই নোৱাৰিবা।
অ আৰু সিহঁতৰ মানে খ্ং টো বেলেগ যে। এ আগত মাৰো বুলি মাৰে নামাৰে মাৰি কে।
কাটি কাৰণে তোমাৰ ওম মাম। মাথা দি কেনে ক পুলিচত জে জেলত যাব। তোমাৰ মাথা পুলিচক দি কিনে ইয়াতো ভয় ভয় নাখায়।
নহয় ভালো বহুত ভাল লাগে মানে মই মোৰ আগতে মাহীৰ ঘৰ শ্বিলঙত। হৈছিল নহয় মানে তাতে প এইটো আলু বদাম বুলি জাগাটো চিনি পোৱা নে। মেন পুলিচ পইণ্টটো অলপ আগতে হয় আলু আলু গোদাম।
হয় হয় পাও পাও।
এইটো মানে তাতেটো মাহীৰ ঘৰ আছিলে। তাতে মানে থা থাকিছিলো বহুত ভাল থাকে আচি বহুত ভাল থাকে ফ্ৰেণ্ডলি থাকে। যদি বাতক খু উঠাই দিয়া। আৰু ক আ্ত দিছ ন বেয়া খন ক। মানে এনেকুৱা টাইপৰ মানুহ সেইকাৰণে ভাল লাগে সিহঁতৰ লগত মানে।
শ্বিলঙত। ৰাতি ট্ৰেভেল কৰা ইমান চছেফটি ছেফ নহয়তো আমি নিজে ট্ৰেভেল কৰা নাই এইটো কাৰণে। দুদিন আছিলো তাতে
উ তাতে ৰোল বিলাক অলপ বেলগ ইয়াতে মা ইয়াতে যেনেকুৱা আহ আমাৰ ইয়াতে মানে লৰা মানুহে কামাই খুৱাই নহয়। নিজৰ আটো অ হয়দ।
মাইকী বিলাকে খুৱাই ম সেই মাইকী বিলাকে কাম কৰে মই দেখিছো বহুত কেইখন। দোকানত তোমাৰ ছোৱালী মানুহে আছে বহুত। কেইখন দোকানত ছোৱালী মাইকী এনেকুৱা টাইপ।
অ তাতে ৱাইফ বোৰে কাম কৰে স সিহঁতৰ মানে ৰোচ হয় আৰু তেনেকুৱা তেনেকুৱা ল'ৰাবোৰ। এতে বেয়া কৰি ছোৱালীৰ ঘৰত থাকে ছোৱালীৰ ঘৰত জাকে।
তাতে কোনটো তোমাৰ। তাতে বন্ধু তোমাৰ আহ। হোটেলৰ কণ্ডিশন কিছুমানত এতিয়াও ঠিক হোৱা নাই মানে। খানা ভাল নাপায় ফ্ৰেছ খানা নাপায়। খানাৰ প্ৰব্লেম এতিয়াও আছে বটো।
শ্বিলঙত মানে গ'লে মানে খানা মানে অলপ ভালত যাইছে যেনেকুৱা। বহুত মানে হোটেল তুমি পাই যাবা উ। শ্বিলঙত মানে হোটেলত অলপ হেৰিটো পাবা।
হয় হয়।
নন ভেজিটেবল থাকে নহয়।
নন ভেজিটেবল তাৰ পিছত বস্তুকেইটা ক্লিনো নহয় মানে। হাইজিন মেইনটেইন নকৰে ইয়টো ইমান বেছি।
হয় তো সেইকাৰণে মানে বহুতে মানে শ্বিলংতে মানে ইমান মানে কিছুমান হোটেল আছে সেইটো চাইকে খাব
উম উম তাকেতো আ আমি যে গৈছিলো। অ যোৱাৰ দিনাটো লাগিছিল ন মানে। চাহ চাহ লৈ গৈছিলো ৰাস্তাত খাবৰ কাৰণে চাহ কণী এনেকুৱা
ভালে ত কম ৰৈ কিন্তু কিছুমান হোটেল তাৰপাত বৃষ্টি লাগে অলপ।
অ বিচাৰ দিব লাগে বিচ বিচাৰ দিব লাগে ভাল ভাল হোটেলো আছে ভাল হোটেল তোমাৰ পুলিচ বজাৰত আছে।
এ এছ এম এছ হোটেল পাই যাবা পাঞ্জাবী ধাবা পাই যাবা।
আছে আছে অলপ অলপ বিচাৰিব লাগিব এইটোৱে
বিচাৰিব লাগিব হয়
কিন্তু তাৰে লোকেল হয় কিন্তু তাৰে ল লোকেল ধাবাকেইটাত মানে বস্তুবোৰ ঠিক নহয় মই খাই পাইছো ন
এইটোতো হয়বাৰো ইমান বস্তুটো ভাল নাপায় আৰু তোমাৰ তাৰে বালাল অ হয় হয়। কল পাতত বান্ধিয়ে দিয়ে নহয় এই
বেলেগ তেত শ্বিলং গলে তাত তামোল খামেই এখন হ'লেও আৰু চি হয় হয় শ্বিলঙৰ তামোলটো কিবা নাৰিকল টাইপ না নাৰিকল টাইপ লাগে।
অ অ নাৰিকলৰ ড্ৰাইভাৰ তাৰে অ নাইকলে পাণ অলপ বেলেগ টেষ্ট মানে ত তামোল পাণ খালে মানে বেলেগ মিঠা পোৱা যায়।
উম হুম হুম চব বস্তুতে বেলেগ বেলেগ টেষ্ট তাতে
উম পাই থাকো মই নাৰিকলৰ সেইটো তাৰে তামোল চাম।
শ্বিলং শ্বিলং বুলি কলে। মই ফল এটা মানে শুনি থাকো মানে। তাাৰে খেতিও দেখা পাইছো আনাৰসৰ খেতিটো তাতে খুব হয় আনাৰস।
এই শ্বিলঙত মানে খেতি ক'ব গলে তুমি আনাৰস পলা নহয়। আনাৰকটো হয় আৰু তাৰপ তোমাৰ কমলা যে কমলা টেঙা। কমলা বিৰাট বিৰাট। লাগে বাপৰে বা সৰু সৰু গছৰ সৰু সৰু গছত তোমাৰ কমলা টেঙা লাগি কি পুৰা এনেকুৱা বাগৰি গৈছে তাক কো সিহতি চিঙি নাখায় কমলা তেঙা
মানে ল'ব পাৰে চাগে কিবা এটা এমাউন্ট দি কাৰণে চাগে ল'ব পাৰে।
নহয় নহয় ইিহঁতে মানে কিবা বস্তুবোৰ নহয় ইহঁতে সোৱাত ছিগি ইহঁতে সজোৱাতটো ভাল পায় মানে দেখাতটো ভাল ভালৰ কাৰণে ৰাখি অ তোমাৰ ফুলকেইটা চাবা‌ হা শিলঙত ফুল
আৰু এ এটা বস্তু এটা বস্তু মানিব লাগিব দে শি শ্বিলঙত মানে বহুত হাইজিন মেইনটেইন কৰি থৈছে মানে বহুত চাফা না তোমাৰ জাবৰ এতে এতে পে লাই থৈছে
পৰিৱেশটো চাফা প বাবাৰ অ পৰিৱেশটো বিৰাট চাফা
বহুত চাফা
আৰু তোমাৰ এইটো কলা নহয় ফুলবোৰ তুমি কোনোবাই চিঙিলে মমানে সিহত ডাইৰেক্ট মাৰি দিয়ে বিৰাট খংঙাই সিহঁতৰ তৰ মানে এইটো ফুল চুলক বৰ বহুত মন মৰম কৰে আগৰ পৰাই সিহঁতে মৰম কৰে ফুল হওক গছ গছনি হওক
মানে এহেতৰ ভাষা বুজিও নপোৱা।
অ মই বুজি পাও মানে মই সৰু সকলো নহয় মাহীৰ ঘৰত থাকিছিলো বুলি মই খাচীয়া ভাষা ক'ব জানো মানে অলপ অলপ বুজিয়ে পাওঁ। অ পুৰা বুজি পাও ক'বও পাৰো। তেনেকুৱা তেনেকুৱা অ। আছে ভষাবোৰ সিহঁতৰ। বুজি পোৱা যেনেকে উদাহৰণ দিলে মানে তুমি বুজি নাপাবা। তেনেকুৱা লাডে বাম্জা বুলি ক'লে মানে তুমি ভাত। খালানে এনেকুৱা টাইপ এনেকুৱা টাইপ।
এতিয়া এইবাৰ শ্বিলঙত গ'লে এইটোৱে ক'ব লাগিব ৰবা।
অ এইটো মানে অহ। এ সেইহটো মানে ইজি আছে ভাষা তুমি আৰু মই থাকিলো নহয় তাতে শ্বিলঙত। তাৰ কাৰণে মোক ইজি লাগে ভাষাবোৰ।
হয় হয় ঠিক আছে বাৰু বন্ধু তোমাৰ লগত কথা পাতি ভাল লাগিল হা।
অ তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া।
অ অ ঠিক আছে ৰাখিছো।